অ।
হেল্ল'।
অ।
কি কৰি আছা।
কি কৰি আছো মানে আজি ৰবিবাৰ নহয় আজি অকমান দেৰিকে উঠিলো।
অ।
ঠিক এই ঘৰৰ কাম বিলাক কৰি আছো ৰবিবাৰ অলপ ছুটি পোৱা যায়।
অহ কি কাম কৰিছা।
হা।
কি কাম কৰিছা।
কি কাম কৰিছো মানে এই কাপোৰ চাপোৰ ধোৱা ইৰা বাচছা। চা বিলাকৰ কাপোৰ আজি ৰবিবাৰ আৰু গৰম বন্ধও দিছে।
অ অ আপোন ধোৱাতো ভাল অলপ। পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে।
অহঁ।
বতাৰা হলে ভাল ন লাগে ন।
অ আৰু ৰবিবাৰতো অকমান কাম কৰি ভাল লাগে।
অ আৰু ৰবিবাৰে এনেও অলপমান মানুহে। মানে দেৰি কৰি শুই উঠে না সেইটো কাৰণ আৰু অলপ বেছি দেৰি হৈ যায়।
অ এনেইতো ঘৰতে মানে থকা যায় কিন্তু ৰবিবাৰ বুলি কাম কৰি অকণ। ভাল লাগে আৰু।
উম উম উম একো আছা।
ওমম
পিছত আজি ৰবিবাৰ বুলি তুমি কি বনাবা দুপৰীয়াৰ খাদ্য।
আজি লোকেল মুৰ্গী আনিম বুলি ভাবিছো। লকেল মুৰ্গীটো বনাম। তাৰমানে আমাৰো অ নাই আমাৰ মোৰ। এইবিলাক পাৰ হাঁহ ঘৰতেই আছে।
অ অ।
ঘৰতে পোহা যায়।
অঁ।
ও হেইবেলাক। তাৰমানানে আমি পোহাতো নাখাও সেইটো বেলেগক দি যাওঁ বেলেগ আৰু এটা সেই পইচা দি অলপ কিনি আনো।
অ অ ঠিকে আছে কৰিব লাগে এইবিলাক বিজনেচ উম উ।
এইবিলাক এইবিলাক আৰু চাফা চুফা কৰিলো।
অ অ ঠিকে আছে দিয়া ভাল।
পানী লাগে এনে পুখুৰী চুখুৰী থাকিলে ভাল।
খাদ্যটো দিবই লাগিব বা সিহঁতে গৰম লাগে না। গৰমাত মানক। মানুহৰ যেনেকুৱা গৰম ধৰে সিহঁতৰ জীৱ জন্তুৰো। ঘৰ সহঁতকো পানীৰ ব্যৱস্থা কৰিব লাগে। লাগে চব বস্তুৰে পোহনীয়া জীৱ -জন্তু বিলাখনকো পানীৰ প্ৰয়োজন, পানীতো খুবেই দৰকাৰেই। পানীৰ অবিহনে আমি নাই পৃথিৱীত।
উ
ঠিকে আছে দিয়া সেইবিলাক কৰিব লাগে তোমাৰো স্বাস্থ্য পাতি ভালে থাকিব বা জীৱ জন্তু কেটাও ভালে থাকিব হয় নে নহয়
অ হাঁহ বিলাক তাৰমানে পানীত এৰি দিলে ভাল পুখুৰী চুখুৰীত এতিয়া আমাৰ এনেই এৰি দিয়া যায় আৰু বেলেগৰ ঘৰত যায় নাই পুখুৰী নাই এ এনেই মানে অ নাই নাই বেছি ঠাই নাই নহয় নাই বেছি ঠাই নাই যে এনেই ঘৰ এটা মানে বনাই কেঁচা ঘৰ ত যাইদি তাত তাতে মানে এক চাইডে মুৰ্গী ৰাখো এক চাইডে হাঁহ ৰাখো আৰু পাৰ ৰাখিছো য
অ পাৰটো অৱশ্য স ভাল বেছি ভাল পাৰটো বেছি ভাল কাৰণ উ মানুহত বেছি দুৰ্বল মানুহকো পাৰ পোৱালি আৰু বেছি ভাল কাৰণ সোনকালে তেজ আহে পাৰটো হাড়টো হ'ল অলপ গৰম পাৰটো বে দুৰ্বল মানুহ মানে যিবিলাখন মানুহৰ শৰীৰত হিমগ্লবিন কম থাকে সেই মানুহক খোৱাব লাগে বহুতেই ভাল
অ, সেইটো হয় কিন্তু আমি নেখাও। পাৰ বেয়া লাগে।
না বিক্ৰী কৰিলে ইতিয়া কোনোবা নহয়
বিক্ৰী মানে মন্দিৰ এইবিলাক লৈ যায় মানুহে। কলে কিন্তু খোৱাৰ হিচাপত আমি ঘৰত নেখাও আৰু।
নহয় তুমি বাট ঘৰত পইচা কাৰণে নোখোৱা কিন্তু কিছুমান বেমাৰী মানুহৰ কাৰণে বি চাৰে না বজাৰত বিচাৰে বা এনেকে গ -গম পালে মানুহে লৈ যাব পাৰিব, এ মই কম দিয়া কোনোবাই যদি বিচাৰে যে অমোকৰ ঘৰত আছে মই কৈ দিম আৰু এতিয়া গম পালো যেতিয়া কথাটো। এৰা। ঠিক আছে হ'ব দিয়া পোহা আৰু কি কি পুহিবা?
আৰু বেলেগ নোপোহো, আমাৰ ইয়াতে বাঘ আছে, ছাগলী পুহিম বুলি ভাবিছিলো। আমাৰ মানে অহ বাঘ আছে বাঘ আহে। পাহৰুৱা অঞ্চল যে।
অ গন্ধত।
উম আমাৰ ওচৰত তেনে কুকুৰ লৈ গৈছে।
অ অ অ।
আগতে ইয়াৰ মানুহ এনে ছাগলী পুহিছিল কিন্তু বাঘৰ কাৰণে এনে আমাৰ আহি পোৱা নাই কিন্তু ওচৰত পাহৰ খান আছে। ভয় লাগে, গন্ধ শুঙিলেতো আহি যাব।
অ অ অ সেইটো।
সেইটো কাৰণে আমাৰ মানে বাইদেউৰ মানে ছাগলী আছে বহুত কেইটা। এতিয়া কমিয়ে গ'ল সিহঁতে বিক্ৰী কৰি কৰি, ত মোক দিম বুলি কৈছিল। মই এতিয়া আনিব খোজো কিন্তু এতিয়া বাঘৰ কাৰণে ভয় লাগে।
অ আৰু সিহঁতৰ মানে চাক ছাগলীৰ ক্ষেত্ৰত তাৰ মানে অলপ পোহপালন কৰিলে অলপমান বেছি কষ্ট বেলেগ জীৱ জন্তুকৈ ছাগলীটো কাৰণ বেলেগৰ ঘৰত সোমাব যত্ন ল'ব লাগে তাৰপৰি সিহঁতৰ এটা বেমাৰ হয় মানে বেটাখানা পানীয় পায়খানা হয় মানে হয়েই আৰু সিহঁতে যি টি খাদ্যয় খাব নোৱাৰে কিছুমান খাদ্য খালে সিহঁত তৎক্ষণাত সেই পাইখানাটো হৈ যায়। যে মানে বাকী জীৱ- জন্তু এতিয়া অ পাৰ, হাঁহ, মুৰ্গী এইবিলাখনৰ অলপ বেমাৰ এইবিলাখনৰো হয়। হ'লেও তাৰ মানে ছাগলটোৰ অলপমান অতি সোনকালে হয়, সিহঁতৰ তক্ষণ তাহতৰ হেৰিটো বেলেগ। সেইটোৰ কাৰণত অলপমান দিগদাৰ, ঠিকে আছে পোহা ভাল এইবিলাখান খেতি- বাতি কৰিব লাগে। ব
আৰু মই ইমান ছাগলীৰ যত্ন কৰিব নাজানো, এই ছাগলী দি বাচ্ছা হয় সেইবিলাক নাজা আগতে আমাৰ ছাগলী আছিল বহুত ছাগলী আছিল, আমাৰ মানে ঘৰ বনাই দিছিল দেউতাই।
উম উম উম।
মানে বিল্ডিং টাইপৰ বাঁহৰে। দজাৰ ঘৰ ইমান ধুনীয়া লাগিছিল, দুইশ উতলি কৰি দিছিল মানে।
অ।
সিহঁতে ইমান ধুনীয়াকে উঠি যায়, বহুত বান্দৰ আহে বান্দৰ আহে। ছাগলী বহুত ছাগলী আছে। ছাগলী আমি বিক্ৰী কৰি বহুত বস্তু লোৱা গৈছে।
অঁ।
কিন্তু মানে ছাগলীবিলাক এই এৰি দিলে, লৈ লৈ যায় চোৰে। কেতিয়াৰ পৰা ছাগলী নহয় হ'ল আমাৰ বাইদেউে যোনটো সেইবিলাক বহুত যত্ন কৰিছিল
অহ খাতিলে ভাল অহ অহ এই সেইটোয়েটো দিগদাৰ মানে কেনেকুৱা জানিলে এই পোৱালি হোৱা অৱস্থাত তাৰমানে খাবৰ অলপমান যত্নত বেছি ল'ব লাগে বা পোৱালটো সৰু থাকিলে কি মানে কেনেকুৱা কি সিহঁতক মাকৰ গাখীৰটোক খুৱাই দিব লাগে। জানা অলপ হলি ভাল এইবিলাক নাজানিলে তাৰমানে পালন কৰিলে অলপ তাৰমানে ভাল নালাগে আৰু কেনেকুৱা বাচ্ছাতে কষ্ট পাব মাকোটো কি পালন কৰিব লাগে সেইবিলা খান অলপ নাজানিলে কষ্ট পায় পশু পক্ষী বিলাখান কিন্তু পাৰ হাঁহ মুৰ্গী ইহঁতক একো কৰিব নালাগে সিহঁতক খালি দৰ্জা খ খুলি দিলে হ'ল বা অলপমান সিহঁতক গা ধোৱাৰ কাৰণে পানীৰ ব্যৱস্থা কৰি দিলে সিহঁতে নিজে খেলি ধেমালি কৰি এতিয়া খাই বৈ থাকিব কিন্তু ছাগলীতো সেনেকুৱা নাই
আৰু আমাৰ ছাগলী কেইটা মানে চাফা আছিল লেতেৰা নাছিল আৰু মানে কিবা নাম দিছিলো সিহঁতক নাম দি দি মাতিলে কি ধুনীয়াকৈ আহে আৰু মানে বেলেগ যিতি বস্তু নেখায় আৰু নে ভাত আৰু এই চাপকল যি যি কয় সেইটো খাই
অহ
বিৰাট লক্ষী ছাগলী আছিল।
অহ ন চব বস্তুকে নাম দি মাতিলে সিহঁতে বুজি বা মানে বু বুজি পালে সোনকালে মানে ওচৰত আহে আৰু জানে জ্ঞানী।
অহ এনে এতিয়া মানে এই হাঁহ কেইটাও মানে পোহাৰ মানে আমাক চিনি পোৱা হৈ গ'ল। বহুত দিন হ'ল নহয় এটা হাঁহ মানে পুৰণি হ'ল বহুত মানে কণী চনি এতিয়া নাপাৰে আৰু মানে নিজৰ মানে মানুহৰ দৰে হৈছে। আমি এতিয়া যত যাওঁ আমাৰ পিছে পিছে যায়, দোকানত গ'লে দোকানত যায় যদি বাথৰুমত যাওঁ বাথৰুমত যায়।
অ অ এই খাদ্যৰ সন্ধানত ঘূৰি ফুৰে আৰু।
অ চিনাকি হৈছে। ঘৰৰ মানুহৰ দৰে হৈছে হাঁহটো তাৰমানে বহুত দিন হ'ল না।
অঁহ অঁহ
একদিন খান তো মই দোকান এখনত গৈছিলো গমেই পোৱা নাই হাত তোৰ পিছে পিছে বৈ আছে
অহ
আৰু বেলেগ যদি মানুহ আহে মানে খেদি যায় খুটাবৰ কাৰণে-
অহ আছে কেইটামান এই ৰাজহাঁহ বিলাক তেনেকুৱা ডাঙৰ ডাঙৰ যে ৰাজহাঁহ- ৰাজহাঁহ চিনি পোৱা না?
অহ চিনি পাওঁ।
যে অসমৰ সেই ৰাজহাঁহ বিলা খনত তেনেকুৱা সিহঁতে - মানে মানুহ দেখিলে মানে খেদি যায় আগুৱাই যায়। সেনেকোৱা তাৰ পিছত চীনা হাহঁ বিলাখান দেখিছা নাই? চীনা- হাঁহ দেখিছা নাই? এই মাথাত যে অহ সেইটো সেইটো হাঁহও মানুহে আজিকালি সেই হাঁহ ও পুহে আৰু- সেইটো হাঁহেও কণী পাৰে সেইটো হাঁহৰো কণী গিলাকান অলপ ডাঙৰ খাই বোলে বহুত টেষ্ট দিয়ে আৰু তেজ বহ-
উৰি যায় নেকি সেইটো হাঁহটো?
ওপৰত উৰি নাযায় সেইটো আমাৰ মানে ঘৰুৱা হয় আজিকালি মানুহে য়াখন উৎপাদনৰ কাৰণে ঘৰুৱা কৰি পুহি লৈছে সেইটো কণী বোলে ইমানে টেষ্টি মানে খুবেই ভাল। মানে বনৰিয়া নহয় আৰু ঘৰচীয়া মানে ভাল। পাৰৰ মাংসকৈ বোলে তেজটো বেছি শক্তিৱান বহুতে ভাল। আছে বনৰীয়া হাঁহ বিলাকানো আছে বনৰীয়া হাঁহ টোতো আৰু- দেখাত ওপৰেৰে উৰি যায় কিন্তু সেয়া মাংস- উপম উপৰেৰে উৰি কিন্তু সেয়া মাংসটো বিৰাট শক্তিবান মানে তেজ টো বহুত আছে বনৰীয়া খাই মানে অকল সিহঁতে কি খাই বনৰ- পুক - পতংগ পানীত যিবিলাকখান থাকে সাৰুৱা- মানে বস্তু সেইবিলাক সান খাই সেউজীয়া সেউজীয়া- খেলুৱে কিছুমান খায় মাছ খায় মানে যিটো নেকি ভাল- আমি একচুৱেলি পানীত থকা বস্তুটো- আমি বেয়া বুলি ভাবো কিন্তু অ যিবিলাক হাঁহ এই ধৰি লোৱা বনৰীয়া হাঁহটোৱে যে খায়- সেই বস্তুটো খাই কাৰণে সিহঁত শক্তিবান আমি এতিয়া মানুহতো খাব নোৱাৰো। আৰু আমি কম এইটো বস্তুটো বেয়া কিন্তু হাঁহ বা যিকোনো বস্তু সেইবিলাকন যে খাই- সেই কাৰণে সিহঁতৰ বহুত মানে শক্ত শক্তিবান খালে আমি মানুহৰ সোনকালে শক্তি- কাৰণ হল সেইটো আমি এতিয়া আমি মানু- টোতো সেই বস্তু খাব নোৱাৰো ত মাটি পানীৰ লগত থাকেই সেউজীয়া সেউজীয়া সেলোৱৈ বিলাক পানীৰ লগত থাকে না আমি- ত মানুহ সেইটো আনি এইটো খাই না এনেকুৱাে ক'ম আৰু কিন্তু জীৱ জন্তুক চাঁ জানে সেইটো বস্তু সিহঁত- থতেৰে খুচৰি খুচৰি খায় সিহঁতে সেইটো খা কাৰণে সিহঁতৰ- তেজবিলাখান বেছি ভাল সেউজীয়া বস্তুতে মানে বেছি ভাল আমি ওপৰৰ বস্তুটোহে খাওঁ আমি খাম এতিয়া লাওৰা খাম কুইৰ পাত খাম এইবিলাক ভাজি ভাজি আমি সেউজীয়া সেউজীয়া বস্তুটো খাম সিহঁতে আচল পানীৰ তলৰ বস্তুটো খাই কিছুমান
সেইটো কেনেকৈ সেই পানীৰ তলৰ পৰা ভাল বস্তুটো ধৰি আনে
সিহঁতে তাৰমানে ডুবি যায় না গম পায় গম পায় থত থত আগবঢ়াই দে দি আৰু সিহঁতে লৈ আহি ওপৰত উঠি আৰু খায়।
আমি মানুহে বিলাকে জিতি খাওঁ কিন্তু পশু পক্ষী বিলাকে ভালে খায়।
অ সেইকাৰণে টো সিহঁতৰ তেজ বিলখান ভাল আমি তাৰমানে ওপৰত হোৱা বস্তু বিলাক যিলা খান সাৰ যিবিলা খান পানীৰ পানীৰ তলত আছে সেইবিলা খান সাৰ নহয় পানীৰ তলত থকা বস্তুটো সাৰ কেতিয়াও নহয়। ওপৰত থকা বস্তুটো হে সাৰ আমি দেখা দেখিকে খেতি কি কৰিছো দেখা দেখি কে সাৰ দিছো কিন্তু পানীৰ তলতো সাৰ দিব নালাগে কি ধুনীয়া ধুনীয়া পানী তলতে এটা আমাৰ মানুহ মৰিলেও এটা বস্তু লাগে এ সেইটো সেইটো কিবা কিবা বস্তু হয় ফুল হয় সেই বস্তুটো ফুল হয়